অ শুনা,
আহ শুনিছো শুনিছো।
কি কৰি আছা?
এয়া তোমাৰ এনেই অকমান ৰাস্তাৰ ফালে ওলাই আহিলোঁ।
ভাত পানী খালা? মই সেই তোমাৰ, কলেজলে গৈ আছোঁ এতিয়া। তোমাৰ মানে অ গাড়ীও নাই, ওচৰতে মানে কলেজ তাপাই খোজ কাঢ়ি গৈ আছোঁ আৰু উম অ বাই কি খবৰ খাতি ভালনে? অ, বাকী ঘৰত সকলোৰে ভাল?
উম ঘৰটো ভালেই চবৰে ভালেই।
অ আমাৰো আমাৰো ভালেই বাৰু দেই। তাকে সেই বহুত দিনৰ মূৰত ফোন কৰিলা ভাল লাগিলে আকৌ দেই। এতিয়া ধৰি লোৱা মোক। কলেজলে যাওঁতে তোমাৰ কথাও অকণ পাতি পাতি যাব পাৰিম আৰু।
অ ঠিকে আছে।
তাকে, তুমি কথাই অকণমান লক্ষ্য কৰিছা নাই বাৰু কিছুমান কথা। ধৰি লোৱা এতিয়া আমাৰ গাঁওবিলাক এতিয়া বাৰু আগত। আগতকৈ অলপ উন্নত হোৱা নাইনে বাৰু?
হয়, উন্নতটো হৈছে বাৰু আগতকে।
অ', তাকে, মানে মই দেখিছোঁ, মানে ধৰি লোৱা এতিয়া আগ-আগ আগতে গাঁৱত কেনেকুৱা আছিলে আৰু ধৰি লোৱা জুপুৰি আছিলে।
জুপুৰী হয়।
আগৰ দিনত তোমাৰ ঘৰবিলাক বাঁহেৰেই বনাইছিলে। বাঁহ, বেতেৰে তৈয়াৰ কৰা হৈছিলে আৰু তেতিয়া। টিঙো লগোৱা নাছিলে নহয়, গম পাইছ
হয়, হয়, নাছিলে হয়।
ঘৰৰ চালিসমূহ তোমাৰ খেৰেহে বনাইছিলে, খেৰ, নৰা। এই তেনেকুৱা ধৰণৰ বস্তুবিলাকেহে বনাই আছিলে চালিবিলাক অ', এতিয়া আকৌ তোমাৰ অলপ আধুনিক হোৱা দেখা গৈছে ন?
আধুনিক হয়, হয়।
এতিয়া তোমাৰ মই দেখিছোঁ মানে দেই, আমাৰ এই গাঁওখন তোমাৰ কি হৈছে? এতিয়া তোমাৰ ডাঙৰ ডাঙৰ ঘৰ বনাইছে পকা ঘৰ বনাইছে।
হয়, হয়।
মানে তোমাৰ চালি, চালি মানে সেই তেনেকুৱা ধৰণৰ চালি নহয়। এতিয়া তোমাৰ অ, বিভিন্ন ধৰণৰ দামী দামী টিং লগাইছে। এলুমিনিয়াম অ', এলুমিনিয়ামৰ টিং লগাইছে।
হয়, হয়।
আকৌ, ধৰি লোৱা এ এতিয়া বিল্ডিং মানে একদম তোমাৰ ডাঙৰ, ডাঙৰ আৰু দুইমহলীয়া, তিনিমহলীয়া বিল্ডিং বনাইছে।
বনাইছে হয়
এতিয়া তোমাৰ সেই গাঁৱৰ নিচিনা মানে আগৰ গাঁওৰ হৈ থকা নাই আৰু এতিয়া এতিয়া অ এতিয়া গাঁৱতো মানে কি হৈছে নগৰ নগৰ বিলাক প্ৰভাৱ পৰিছে গম পাইছা।
প্ৰভাৱ পৰিছে হয় তুলনামূলক ভাৱে পৰিছে হয়
পৰিছে মানে তোমাৰ এতিয়া মোৰ বহুত চেঞ্জ হৈ গ'ল মানে বস্তু
হয়, হয়।
এতিয়া তোমাৰ গাঁও বিলাক ঘপককৈ তুমি এখন মানে গাও বিলাক সৰু সৰু নগৰলৈ তোমাৰ পৰিৱৰ্তন হৈছে
পৰিৱৰ্তন হৈছে হয়
অ কিন্তু আধুনিকতাটো আহিছে মই বেয়া পোৱা নাই বাৰু দেই টেকন'লজি আহিছে মই বেয়া পোৱা নাই কিন্তু মোৰ মতে কি গম পাইছা নাই, গাও বিলাক আচলতে গাঁও হিচাপে থাকিলে বেছি ভাল লাগে গম
বেছি ভাল হয়
মানে ধৰি লোৱা এতিয়া গাও বিলাক যদি নগৰলৈ যদি পৰিৱৰ্তন হৈ যায় এখন যদি সৰু সৰু নগৰলৈ পৰিৱৰ্তন হৈ যায় গাও বিলাক তেনেহলে আৰু গাও এখন গাও আৰু খন নগৰৰ মাজত আচলতে পাৰ্থক্য থাকিব কিনো হয় নহয় বাৰু এতিয়া তোমাৰ এতিয়া গাও বিলাককো আচলতে এইখন দেখন সৰু সৰু নগৰ বুলিয়ে কব লাগিব
হয়।
এতিয়া তোমাৰ সেই গাও বিলাক তোমাৰ ধৰি লোৱা গাও বুলি ক'লে আচলতে আমাৰ মনলৈ কেনেকুৱা এটা পৰিৱেশ আহে কিন্তু তেতিয়া তোমাৰ গাঁওবিলাক তোমাৰ গাঁৱত যেতিয়া নগৰৰ প্ৰভাৱ পৰিব। তেতিয়া আচল গাওঁ বুলি আমি যিটো এক্সপেক কৰিম এখন গাওক লৈ আমি যিটো মনোভাৱ থাকিব সেই মনোভাৱটো আচলতে টটেলি চেঞ্জ হৈ যাব
টোটেলি চেঞ্জ এতিয়া হৈছে তুলনামূলক ভাৱে তাৰ প্ৰভাৱ পৰিছে এতিয়া আমি ধৰা সৰু পৰা জন্মৰ পৰা যিবিলাক গাওঁ আমি দেখি আহিছো বা আমি যেনেদৰে ডাঙৰ হৈছো গাঁৱত এতিয়া কিন্তু আমাৰ পিছৰ প্ৰজন্মই সেই পৰিৱেশটো নাপায়
নাপায় হয় নিশ্চয়
তেওঁলোকে জন্মৰ পৰাই দেখিব এটা ডাঙৰ ডাঙৰ অট্টালিকা বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি দেখিব গাওঁ বিলাকত এতিয়া মানে সিহতে জন্মৰ পৰাই কি হব নিজৰ গাওঁ খনৰ গাওঁ বুলি আচলতে নাভাবিব খন নগৰ বুলি ভাবিব
নগওঁ বুলিয়ে ভাবি হয় আৰু আৰু মানে কি গম পাইছা নাই তোমাৰ গাঁও বিলাক তোমাৰ যেতিয়া নগৰলৈ পৰিৱৰ্তন হৈছে তেতিয়া তোমাৰ কি হৈছে তোমাৰ গাওঁ বিলাকৰ যিসমূহ ৰাস্তা সেই ৰাস্তাবিলাক উন্নত হৈছে হয় ন নহয় আচলতে ৰাস্ ৰাস্তাবিলাক আচলতে উন্নত হৈছে মই সেইটো বেয়া পোৱা নাই হয় নহয় ৰাস্তা উন্নত হ'ব লাগে তে অ তেতিয়াহে আচলতে যাতায়তৰ বাবে সেইবিলাক সুচল হয় কিন্তু তোমাৰ সেই তোমাৰ এতিয়া বৰ্তমান যিসমূহ বিল্ডিং বনাইছে অট্টালিকা বনাইছে সেই অট্টালিকাসমা সমূহ তোমাৰ যেতিয়া বনাইছে তেতিয়াতো নিশ্চয় এখন ঠাইত তোমাৰ বিভিন্ন ধৰণৰ প্ৰাকৃতি তিক সৌন্দৰ্যৰে ভৰি থকা এখন ঠাইতো বিনষ্ট কৰিবলগীয়া হৈছে সেই অ সেই ঠাইৰ প্ৰকৃতিটো ধ্বংস কৰিবলগীয়া হৈছ ছে অ তাৰ ফলতহে তোমাৰ এটা অট্টালিকা বা এটা ঘৰ গঢ় লৈ উঠিছে হয় নহয় গতিকে তুমি কি ভাবা যে আমি এখন এটা তোমাৰ ঘৰ বনাবলৈ আছ আচতে আমি সেই বিভিন্ন ধৰণৰ গছ কটা বা এটা এখন নদী বা তোমাৰ এটা পুখুৰী পুতি আচলতে আমি এটা ঘৰ তৈয়াৰ কৰাতো এটা বিল্ডিং বনোৱাতো আমাৰ কিমান মানে ভাল হ'ব পাৰে?
হয়, সেইটো মানে কি হয় আমি এইটো কেতিয়াও এইটো মানি ল'ব নোৱাৰো যে এটা নিজৰ ঘৰ সাজিবৰ কাৰণে বা গাঁও গাঁওবিলাকত যেতিয়া নগৰৰ প্ৰভাৱ পৰে তেতিয়া এটা বিল্ডিং সাজিব পৰাৰ কাৰণে আমি এজোপা গছ কটাটো বা এখন নদী আমি পুতি পেলোৱাটো বা এটা পুখুৰী আমি নাই কৰি দিয়াটো এইটো মই কেতিয়াও মানে ভাল বুলি নেভাবো, এইটো এটা অকাৰ্যকৰ কৰ্ম। এতিয়া ধৰা আমি এতিয়া ঘৰ এটা বনালো। ঘৰটো বনাওঁতে আমি ধৰা দছজোপা গছ কাটি আমি ধ্বংস কৰি দিলো, কিন্তু তাৰ ফলত কি হ'ব সেই দহজোপা গছে আমাক যিখিনি আমাক উপকাৰ কৰি আছিলে। আমিতো জানোৱেই যে গছৰ পৰা আমি উশাহ নিশাহ লওঁ ত আমাৰ সহায় হয় গছে আমাক একমাত্ৰ প্ৰধান যি মানে ধৰা উৎস বুলি ক'ব লাগিব উশাহ নিশাহৰ, সেই দছজোপা কাটি গছ কাটি ধ্বংস কৰি এটা বিল্ডিং বনাই পেলালে মানুহে সেইটো ঠিকে আছে বনালে কিন্তু সেই দছজোপা গছ ৰুই পেলাই আকৌ পৰিণত হবলৈ আমাক নাই বুলি কলেও আমাক তিনি চাৰি বছৰ আমাক লাগি যাব। সেই তিনি চাৰি বছৰ আমাৰ লছ হৈ যাব এটা বিল্ডিঙৰ কাৰণে আমি এক এখন নদী আমি নাইকিয়া কৰি দিয়াতো বা এজো বা গছ কাটি দিয়াটো কেতিয়াও এইটো মানে আমি ভাল বুলি বই নোৱাৰো এইটো আমাৰ হয় এইটো আমাৰ উপকাৰ নহয় এইটো আমাৰ অপকাৰহে।
অপকাৰ এতিয়া তোমাৰ আমাৰ আমি এতিয়া তোমাৰ এখন ঘৰ বনাবলৈ আমি যিখিনি বস্তু ধংস কৰিছো তোমাৰ এখন নদী আমি নদী নকওঁ নদী নদীখন আচলতে পুতাটো ইমান সহজ নহয় কিন্তু ধৰি লোৱা এটা পুখুৰী, হয় নহয়? আমি এটা পুখ আমি নিজৰ এখন ঘৰ সাজিবৰ কাৰণে আমি যেতিয়া এটা পুখুৰী ধ্বংস কৰিম আমি তাত চাব লাগিব যে তা সেই পুখুৰীটো কিবা অনিষ্ট হৈছে নেকি। এটা পুখুৰী টো অনিষ্ট নোহোৱা একো কাৰণেই নাই, কাৰণ পুখুৰীতো আমাৰ নিচিনা তোমাৰ এখন নহয় কেইবাখনো ঘৰ আছে। কাৰণ কাৰণ এতিয়া তাত থকা যিখিনি তোমাৰ জীৱ জন্তু হয় নহয়, তোমাৰ তাতো বিভিন্ন জীৱই বাস কৰে। এটা পুখুৰীক পুখুৰীক নিজৰ ঘৰ হিচাপে লৈ অ ঘৰ হিচাপে লৈ বাস কৰে এটা পুখুৰীত তোমাৰ কিমান জীৱ থাকে হয় নহয় সেইয়া আচলতে পুখুৰীটো পুতি দিয়াৰ লগে লগে কি হ'ব সেই গোটেই তাত থকা গোটেইখিনি জীৱ আচলতে মৃত্যু মৃত্যুৰ মুখত পৰিব। আচ আচলতে সেই তাৰ ফল আমাৰ তাৰপৰা আচলতে বহুত লোকচান হ'ব, গ'ম পাইছানে নাই প্ৰকৃতি আচলতে অনিষ্ট হ'ব। সেই আমি কিমান কিমান আচলতে মাছ বা তেনেকুৱা ধৰণৰ জীৱ হওঁক তাত পানীত বাস কৰা জীৱসমূহৰ যেতিয়া মৃত্যু হ'ব। সেইটোতো কেতিয়াওঁ ভাল কথা হ'ব নোৱাৰে। এখন অ' এখন ঘৰ সাজিবৰ বাবে ইমান খিনি জীৱক আচলতে সত্ হত্যা কৰাটো সেইটোতো কেতিয়াও এটা ভাল কৰ্ম হ'ব নোৱাৰে।
নোৱাৰে, নোৱাৰে।
গতিকে, আমি সেই কথাটো অকমান গুৰুত্ব দিব লাগে, আমি কিবা এটা বস্তু পোতাৰ আগত কিবা এটা বস্তু ধ্বংস কৰাৰ আগত, আমি ভাবি চাব লাগে যে সেই আমি যিটো বস্তু ধ্বংস কৰিম তাৰ পৰা আচলতে আনৰো কিবা ক্ষতি হ'ব নেকি সেই কথাটো আমি চাব লাগে হয়। গতিকে, আমি সেই আচলতে যিমান যিমান হয়। আমি আচলতে নগৰীয়া প্ৰভাৱটো নগৰৰ প্ৰভাৱ পৰিব লাগে টেকন'লজিৰ ক্ষেত্ৰত ক্ষেত্ৰত উন্নত হ'ব লাগে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উন্নত হ'ব লাগে কিন্তু আমি সেইখিনি কথাও আচলতে চাব লাগিব যিখিনি আমাৰ ক্ষতি কৰে, যাৰ জৰিয়তে আমাৰ ক্ষতি হয়। সেই কথাখিনি আমি গুৰুত্ব দিহে, আচলতে আমি কাম কৰিবলৈ আগবাঢ়িব লাগিব।
আগবাঢ়িব লাগে হয় হয় নিশ্চয়
ভাবিব লাগিব যাতে আমাৰ উন্নতিৰ ফলত যাতে প্ৰকৃতিৰ কোনো অনিষ্ট নহয়। তাৰ প্ৰতি গুৰুত্ব ৰাখিহে আচলতে আমি উন্নয়নৰ দিশে আগ
হয়, আগবাঢ়িব লাগে নিশ্চয়। এতিয়া, আমাৰ কি হৈছে ভাবা, এতিয়া আমি ডাঙৰ ডাঙৰ এটা অট্টালিকা আমি নিৰ্মান কৰিছোঁ। তাত কি হৈছে আমি যেতিয়া আগতে আমাৰ যোনবিলাক গাঁৱলীয়া অঞ্চলত যিবোৰ ঘৰ আছিলে। সেই ঘৰবোৰ সাজতে আমাক আছিলে। বেছি খৰচ পাতি আমাৰ নাছিলে।
ন
ধৰা এতিয়া আমি ঘৰটো বনাবলে আমাৰ নিজৰ বাৰীতে থকা দুজোপা বাহ গছ কাটি আমি খুটাবোৰ তৈয়াৰ কৰিছিলো বা যিবোৰ আমি চালি দিছিলো এতিয়া যিবোৰৰ চালিৰ পৰিবৰ্তে এতিয়া টিংপাত ব্যৱহাৰ হয় সেই চালিবোৰ তৈয়াৰ কৰোতে আচলতে আমাৰ বেছি খৰচ হোৱা নাছিলে আমি নিজৰ পথাৰৰে যেতিয়া ধান খেতি কৰো সেই ধান খেতি কৰাৰ পাছত ত যোনখিনি আমাৰ ৱেষ্টেজ থাকি যায় খিনি আমাৰ কি হয় আকৌ পুনৰ আমি ব্যৱহাৰ কৰিব পাৰো কিন্তু বৰ্তমান যুগত কি হৈছে এতিয়া আমাৰ বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যাৰ ফলত বিভিন্ন ধৰণৰ টিংপাত তৈয়াৰ কৰা হৈছে এই টিনপাত সমূহত কি হৈছে অত্যাধিক আমাৰ খৰচ হৈছে। হয় বহুত আমাৰ পইচাৰ বহুত মানে ইয়াত খৰচ হৈ গুচি যায় আৰু তাৰ বিপৰীতে কি হৈছে আমাৰ যোনবিলাক পথাৰৰ যোনিবিলাক ৱেষ্টেজ আছিলে আমি যিহেতু আগতে সেইবোৰ ব্যৱহাৰ কৰিছিলো। এতিয়া সেইবিলাক মানে একেবাৰে মানুহে অলাগতিয়াল বুলি ভাবি একেবাৰে ইউজেই নকৰে।
গতিকে আমি আগ আগৰ দিনত আচলতে যিখিনি বস্তু যিখিনি ঘৰ আচলতে তৈয়াৰ কৰিছিলোঁ তাত আচলতে আমাৰ আহ একো ক্ষ ক্ষতি হোৱা নাছিলে আৰু তুলনামূলকভাৱে আমাৰ বাজেটটো কম হয়। এনে পইচা কম খৰচ হয় কম খৰচত আমি আচলতে এটা ভাল আমি থাকিবলৈ ভাল হোৱা এটা ঘৰ হেৰি কৰিব পাৰোঁ আৰু আচলতে সেই গাঁৱলীয়া সেইবিলাক ঘৰত আচলতে তেতিয়া ইমান গৰমো নহয় হয় নহয় গৰম নহয় ঘৰটো পুৰা ঠাণ্ডা পৰি থাকে। কিন্তু এতিয়া তোমাৰ পকা ঘৰ বিলাক আচলতে গৰমতটো উত্তাপটো অতি বৃদ্ধি হয়।
অতি বৃদ্ধি হয় হয়
গতিকে সেইখিনি আমি গাঁৱত আচলতে নগৰৰ প্ৰভাৱটো ইমান বেছি পৰাটো আচলতে ভাল নহয় আচলতে মোৰ মতে এখন গাওঁ গাওঁ হিচাপে থাকিব লাগে আৰু অ আৰু এখন নগৰ ন ৰ হিচাপে থাকিব লাগে গতিকে এখন গাঁওক আমি নগৰলৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত একো কথা নাহে আমি আচলতে তাত গাও খনক গাঁও হিচাপে থাকিবলৈ দিব লাগে সেই সেইখিনিয়ে কথাটো আমাৰ গাঁৱক নগৰলৈ পৰিৱৰ্তন কৰা একো প্ৰয়োজন নাই। অ গতিকে সেইখিনিয়ে আজি অকমান গাও আৰু নগৰৰ বিষয়ে অকণমান কথা আলোচনা কৰিলোঁ তোমাৰ সৈতে ভাল লাগিলে তোমাৰ সৈতে আলোচনা কৰি।
হয় মোৰো ভাল লাগিলে হয়।
অ আকৌ এই বিষয়ৰ ওপৰত আকৌ গভীৰভাৱে এদিন আলোচনা কৰিম তাকে তেতিয়া আজিলৈ ৰাখি
বাৰু বাৰু হ'ব দিয়া।
অঁ বাৰ